য়েচ।
কত আছা?
দোকানলৈ ওলাই আহিছো।
উম ', আচ্ছা, ঘৰলৈ আহিল নে কি?
ঘৰলে যাম আৰু আধা ঘন্টা মানত।
অহ ', ঘৰলে কেতিয়া আহিবি বাৰু?
নহলে এক এঘাৰ মেইট
অ অ।
উ এতিয়া দোকানলে যাওঁ আও, খবৰ খাতি, আছো জীয়াই। উম ক'ত আছ?
মই ঘৰতে।
আ বাকী যিম চিম
জিম গৈ আছো, তোৰ এডমিচন কত হল?
এডমিছন হ'ল কলেজ এখনত
তাৰপৰা কিহত ললি মেজৰ? আত্ছা। মাইনৰ কি লৈছ?
মাইনৰ ফিজিক্সত লৈ থৈছো।
হম্ আচ্ছা। এতিয়া ক্লাছ? কেতিয়া পা আৰম্ভ হব?
ক্লাছ হব এতিয়াতো পোন্ধৰ মে' ন। অ পোন্ধৰ জুন। উম আগষ্ট এক তাৰিখ মানৰ পা হ'ব আৰু।
উ আচ্ছা উ তোৰ লগৰবোৰেও। তাতে লৈছে নেকি?
লগৰ এটা গ'ল গুৱাহাটী কচিং কৰিবলে। এ তাই গ'ল এনেলত, তোৰ হেৰিয়ত। ইণ্ডিকেটেড কৰ্চটো পালে বিগীতৰ। আৰ ৰাতুলে ইয়াত লৈছে। আন কেইটামান মানে আছে মাধৱদেৱত আৰু।
অ
উম
অব জিম চিম? জইন নকৰ নেকি?
জিম জইন কৰিব লাগিব তই ট্ৰেইন কৰিব লাগিব তাকে
আচ্ছা অঁ ওলাবি ৰাতিপুৱা।
ৰাতিপুৱা
অ অঁ, ওলালে হ'ল আৰু পাঁচটা মানত আৰু কি ছটা সাতটা মান বেছি টাইম নালাগে দেৰ ঘন্টা দুঘণ্টাৰ ভিতৰত কমপ্লিট হৈ
অ ফাৰ্ষ্ট গৈ কি কৰিব লাগে
ফাৰ্ষ্ট আৰু কি আৰু ফাৰ্ষ্ট ভালকে ৰহ এক ছেকেণ্ড ভালকে হাত চাত বোৰ লব লাগিব আৰু অলপ তাৰ পৰাই শক্তিটো আনিব লাগিব গাত
উম
অল উৎফাস হৈ গ'লে লাহে লাহে নি দে কৰি থাকিব পাৰিবি আও উম তই যেনিবা দৌৰা মেলাটো অকমান বেছি কৰিব লাগিব তই শকত যে মানুহটো
কমাব লাগিব ন খাদ্যটো কেনেকুৱা মানে ভাত কমাব লাগিব নেকি
ত মানে তেনেকুৱা বুলি নহয় আৰু অকমান কমাই মেলিয়ে খাব লাগিব আৰু
অঁ, প্ৰটিনটো বেছি লাগিব মানে ন
উম প্ৰটিন থকা খাদ্য বেছিকে গ্ৰহণ কৰিব লাগ অহ
আচ্ছা মানে কাম বেক টো হবলে কিমান সময় লাগিব
আহ, বেছি সময় নালাগে তই ভালকে কষ্ট কৰিলে তোন ছমাহ সাত মাহত তই হেৰি পাই যাবি দেখিয়ে যাবি চব
এ ডেইলি এক্সাৰচাইজ কেইটা কৰিব লাগে
ডেইলি তই আহ প্ৰতিটো হেৰিয় কাৰণে সেইটোটো মাফি লক কাৰনে কেইটা পাঁচটা ছটা কৰিলেই হ'ল
ধৰি লও এটা ধৰ উইকত ধৰি লও মই মনডে পৰা মনডেৰ পৰা যাম ধৰি লও মনদে পা গলে তোৰ সোমবাৰ পা দেওবাৰালৈকে কোন দিনাখন কি সেইটো ক তই
অ সোমবাৰে তই যেনিবা হেৰি ললি বুকু ট্ৰেইন কৰিলি ত তাৰ কাৰণে তই পাঁচটা চাৰিটা পাঁচটা চাৰিটা পাঁচটা এক্সাৰচাইজ কৰিলে হ'ল ভালকে কৰিব লাগিব অ এইকেইটা অ দেইলি তাৰপা তেনেকে আকদিনা ফেচ পিছৰ দিনা বেগ আচতা লেগচ্ তা পা হাতৰ প্ৰগ্ৰেমচ্ ভৰি প্ৰগ্ৰেম আ হা তাৰপা দেওবাৰৰ দিনতটো অলপ মানে হেৰি কৰিব লাগে আও কিবা কয় ৰেষ্ট লব লাগে আও ইমান কষ্ট তা পা হৈ যেতিয়া চলিম
উম
উম তাৰাপা খাদ্যতো ৰাতি ৰাতিপুৱা তই অলপ বেছিকে খাই দিলেই হ'ল আৰু ৰাতি মানে বেছিকে খাব নালাগে ৰাতিপুৱাই বেছিকে খাই থৈ দিলে তই ৰাতি শোৱাৰ আগত যেনিবা তোৰ চব হজম হৈ থাকিব ভালকে টুপনিতো আহিব
আহ আহ
উমমম
অসমীয়া মানুহবিলাকৰ উল্টা যে ৰাতি খোৱাটো বেছি হয় না
উম সেটো হয় বাৰু
চেঞ্জ কৰিবলে টাইম অকণ লাগিব
তাকেহে অলপ কষ্ট হ'ব আৰু সেইকণ লে হল
উম
তাৰপা ফুৰিব চুঙৰিব যোৱা নাই নি অ কেইদিনমান আগত অ গুৱাহাটীলে গৈছিলি ফুৰিলি নাই
গুৱাহাটী গৈছিলো গুৱাহাটী কামাখ্যা গলো
অহ
ধুনীয়া ভাল লাগিলে
উমম ভালে হ
অ আৰু তোৰ গলো আ গুৱাহাটীত গলো আৰু কেইটামান জেগা গৈছিলো তোৰ চৰিয়াখানা গ'লো
আছ
ট্ৰেইনত গৈছিলো ন ট্ৰেইনৰ জাৰ্ণিটো ভাল লাগিলে
অ ভালে হল অহ ঘৰত খেলা মেলা নাই নি এতিয়া
নাই বাৰিষা এতিয়া কি পানী হৈ আছে না কত কেনেকে এনেই প্ৰেক্টিচ কৰো আও উম গেমটো এৰি দিলি যে
অ চুলি় গ ইমান
কেলে
উহু এ মনে নাজাই ক্লাছ শ্লাছ বোৰ হৈয়ে থাকে আও টাইমেই নাপাওঁ মই
চুইছ কৰিলি?
আহ
বেটাৰ পইণ্ট কেইটামান কচোন, ময়ো ভাবি আছো চুইচ কৰিবলৈ এনডইডৰ পৰা
অ নাইথোন ভাল বাও, চব ভাল দেই। ত ফাৰ্ষ্টটো টো ব্ৰেইন ভেল এ আহি যাব। পুৰা এন কেমেৰা, ভাল। হ বহুত খিনি ভাল বস্তু পাবি তই। আইফোনৰ গোটেই হেৰিটোৱে বেলেগ ন এতিয়া। হয় হয় বহুত খিনি বস্তু, এ চৰকাৰে এচ এছ কৰি লয় এনড্ৰইডৰ। আইফোনৰ সেইবোৰ হেৰি নাই আও আইফোনটো বাহিৰৰেও সেই ন
খালি নে কি?
ভাত নাই খোৱা, খামগেহে
অ অ
মা হতৰ ভাল?
আছে আৰু। ন দহ।
ভালেই ভালেই। দেউতাৰ মাজতে কিবা, উম গা বেয়া আছিল নহয়, ভাল হ'লনে
অ চুগাৰ আহে ন,
অহ
অ চুগাৰ উুগাও য মিলাই মিলা। সেৱ, চুগাৰ টো অলপ চেনীতটো কম খাই আলু চালু।
অ
উম
উম দেউতাই কি হেৰি কৰি আছে নেকি, কিবা বি এড কৰি আছে নেকি?
এতিয়া অ বি এড কৰি আছে লগতে এম এছ চি টো কৰি আছে মেস্কট।
তা এতিয়া মানে যাবলগীয়া হোৱা নাই মানে,
এ মানে এইবিলাক কাম কৰি থাকিলে ভালটো, স্বাস্থ্য টো ভালে থাকে না
উম উম আৰু, তহতৰ আকৌ দেতাই ঘৰৰ কামো কৰি থাকে ন হ'বৌ
পাট
অ
এতিয়াতো খেতিৰ দিন আহি গ'ল পুৰা খেতিত লাগিব আৰু
অ তহঁতক খেতি নিজে কৰ ন।
তাৰা ফাল্ডু বাইক কাম নাই সাপৰি বিলাক।
ধৰ ভাত
ভাত বনাইছে। ডালি ভাত কেলা কি খাবি গৰম দিহে পৰিছ ঐ।
এই পুখুৰীত গা চাহ ধোৱা কৰিছা নে নাই?
অ কৰি আছো আহিবি আকৌ
তাকে যাব লাগিব।
উম শিকাই দিম।
উম তোৰ কেনেকুৱা চলি আছে পঢ়া শুনা?
অ ঠিকে আছে ক্লাস শ্লাস হৈয় থাকে তাৰপৰা পৰীক্ষা চৰিক্ষা বাৰো হৈ থাকে বাৰু মাজে মাজে কাৰণ মোৰ
অক্টোবৰত পূজাৰ সময়ত।
অ পূজাৰ সময়তে গল।
পূজা প্লেন কি এবাৰ?
তকে হা পাই যাম চাগে!
অ এক্সাম কেইদিন হ'ব নো মানে অনলাইন হব নেকি?
নহয় নহয় হেৰি দিছে কেন্দ্ৰ দিছে তাতে হব সেই লোক উম এইখন আমাৰ ডিষ্ট্ৰিকখনত।
লখিমপুৰক লখিমপুৰ নহয় ননে ন?
অ সেইখন তেই কেন্দ্ৰীয় বিদ্যালয় খন।
উম উম উম।
অ খেল খেল। ফুটবল চাইছা নে কি তই?
ফিফা চাৰিটা বজাত ৰাতিপুৱা চাৰিটা বজাৰ পৰা আৰম্ভ হৈছে।
অ আৰুণ এইবাৰ ৰনাল্ডোহতো লাষ্ট নহয়।
উম পোৰা গেহেৰা মেচ চলিছে।
মেচি ত মেচি ফালে নে ৰোনাল্ডো?
মই ৰনাল্ডো ভ সৰু পা।
উম ভাল লাগে বাৰু দেই ইমানতে
উম ক্ৰিকেটটো বেছি চ। কেলচে হ
উম ক্ৰিকেটাও কোন দিমাক ভাল পা।
কি ভাৰত।
উম। অ 'প্লেয়াৰ।
আৰু ভাল লাগে কেইটামানক ৰোহিত শৰ্মা তেনেকে পলি।
উম।
উম উম। ত বিং এডমিশন ললে মোৰ লগৰে পাৰিলোবি। ম পাতি দিম বাৰো অ' হৈ যাব। আৰু হবদে ভাত খাঙগে।
ভাত খাওঁগে নেকি।
অ' খংগে।
অ' নাইন হৈ নাই নাই ন। অনলি নাইন।
অ। কোনে হৈ যাব।
হা।
হৈ যাব।
নহয় দহ আৰু বাৰ বুলি কৈছিলে।
অ।
অ সুটোলৈ একো নাই কষ্ নাই।
উম আৰু। ওলাই মেলি হলে কবি প্ল।
উম উ।
উম।
ন ৰা ন কি কৰে।
অ' দাদা এতিয়া ঘৰত হৰিনেে সৰু পোৱালি কেইানক হেৰি কৰি থাকে পঢ়াই থাকে অলপ দেখাই মেলে আৰু।
উ।
জবুক অ। কম কৰিলে এতিয়া নেকি পৰীক্ষ কাৰণে পঢ়ি আছে। উম।
অ' জানো কো পাত্তাই পোৱা নাই।
অ' একোনোই হৈ যাব
উম।
কিবা ব্যৱসায় চ্ৱসায় কৰিব পাৰিলে ভালে আছিলে বৌ।
তাকে চাব লাগিব তেনেকে কিবা এৰা তৰা মা আৰু কিমান আছে উম ঠিক আছে।
অ আৰু ওলাই আহিলে কবি লগ কৰি উম।